হেল্ল'।
অ কোৱা?
অ কি কৰি আছা?
এনেই আছো ৰবা তুমি কি কৰি আছা?
অ' এই মইয়ো তোমাৰ এনে আছো তোপা অ অ।
অ অ।
এনেই আছো ৰবা মই। চাহ পানী খালো ৰবা তোমাৰ, অ অ খালো ৰবা তুমি খালানে নাই?
খাইছো খাইছো। মই খাইছো এতিয়া কি কৰি আছা কিবা কৰি আছা নেকি বিশেষ?
এই বিশেষ একো কৰা নাই দিয়া। মানে তোমাৰ এনেই শুই আছো আৰু বিছনাতে তোমাৰ বৰষুণ বতৰ নে। তোমাৰ বৰষুণ পুৰা একদম এই গধূলিৰ পৰা যি বৰষুণ দিছে আৰু। তাকে এতিয়া তোমাৰ কি কৰো আৰু সেইকাৰণে অলপ মানে বিচনাতে। মানে অলপ শুই আছো দিয়া আৰু কি কৰিবা।
অ' এই বৰষুণৰ কাৰণে চাগে তোমাৰ নেটৱৰ্ক টোও ভাল নহয়। তো মাত তাত চাগে অলপ দেৰি দেৰিকে যাই আছে নেকি কথাবোৰ।
অ' হয় নেকি কিয় বা নাজানো আৰু নেটৱৰ্ক চোন মোৰ ফাইভ জি দেখাই আছে। মানে পাঁচডাল চিন আছে আৰু কৈ যে চাৰিডাল থাকে যে। ফাইভ যি দেখাই আছে দেখোন কিয় বা বাকী শুনা পাইছে নে এতিয়া।
নাই নাই, মই তোমাৰ কথা। গতিকে যাব ফালে সমস্যা হৈ আছে ৰবা বৰষুণ দিছে ন বৰষুণ দিলে এয়াৰটেলৰ নেটৱৰ্কটো আৰু। সেইকাৰণে।
অ উ তোমাৰ অলপ মাতো মানে মানে মাজে মাজে মানে নোহোৱা হৈ যায়। এ তোমাৰ অলপ চাগে প্ৰব্লেম আছে বাকী কি কৰি কি কৰি আছা মানে চাহ তাহ খালা নে নাই?
চাহ খোৱা। নাই ৰবাখা নেকি
মই চাহ খালো ৰ'বা তোমাৰ এই লাল চাহ আৰু বিস্কুট সেনেকে ভিয়াই খালো তোমাৰ আগৰ দৰে এই আগতে যেনেকে সৰু তে মেৰি গল্ড বিস্কুট খাইছিলো আৰুি চালাল চাহত ভিজাই ভিজাই ত সেনেকে তোমাৰ এই কিবা। তোমাৰ সেই বিস্কুট আছিল অ টপটপ গ'ল্ডৰ কিবা এখন বিস্কুট আছিল তাকে তোমাৰ ভিজাই ভিজা। খালো বহুতকেইখন মানে হত লাগে এইখন বিস্কুট খাই কিনে। ত তাকে তোমাৰ অলপ লাল চাহ বনাইছিলো লাল চাহ বনাই কিনে তাতে ভিজাই ভিজাই অলপ খালো কেইখনমান
পিছে মোৰ কথাবোৰ স্পষ্টকে শুনা পাই আছা নে, মানে যদি স্পষ্টকে শুনা নাই টো পিছতকে। কথা পাতিম আৰু এতিয়া নাপাতো নহ'লে।
অ। এতিয়া বাৰু স্পষ্টকে আহি আছে বাৰু মানে তেতিয়া প্ৰথমতে অলপ মানে মাজতে ৰখি যায় আৰু। এতিয়া বাৰু ঠিকেই আহিছে দিয়া কোৱা। এই ন যদিন পিছলৈ আৰু মানে ভালকৈ নাহে ন তেতিয়াহ'লে কাটি দিম দিয়া।
অ বাকী তোমাৰ মাহত কেতিয়া আহিব পিছে গাঁৱৰ পৰা।
মাহত তোমাৰ আহিব ৰবা তোমাৰ কি বুলি কয় এ মাৰ মানে কি হল জ্বৰ হৈ জ্বৰ হৈছে তো তা তে জ্বৰ হোৱাৰ কাৰণেতো। আৰু দুদিনমান থাকিব চাগে এই পৰখি মানে আহিব চাগে পৰখি তোমাৰ। পৰহিবা আৰু দুদিন থাকিব চাগে সেই দুদিন থাকি কিনে আহিব চাগে। এই অলপ মানে জ্বৰ হৈছে আৰু ত জ্বৰৰ কাৰণে এতিয়া নাহে আৰু।
অ আমাৰ ইয়াতেও বতৰ ইমান এটা ঠিক নহয় নহয় সদায় সদায় গধূলি গধূলি বৰষুণ জাগে দিয়ে।
তাকে হা মানে বৰষুণ যিটো মানে পৰিছে ন মানে কি কবা আৰু। বাকী তোমাৰ বাগেতো বৰষুণ দিছে চাগে সেইফালেতো তোমালোকৰত পাহাৰত থাকা। মানে কিবা সমস্যা হয় নেকি পাহাৰত মানে বৰষুণ দিলে বেছি আৰু মানে ধৰি লোৱা। নে কি কি সমস্যা হয় নো এনে পিছে তোমালোকৰ তাতে বৰষুণ চৰষুণ দিলে বেছিকে?
ইমান বেলেগো সমস্যা নাই ৰবা এইটো। ভূমিস্খলনটো হয় মানে আমাৰ কি আমি যিখিনি জেগাত থাকো। তাৰে ওপৰৰ ফালে মানে এঘৰ মানুহে মাটি লৈছে তোমাৰ লৈ পেলাই মাটিবোৰ কাট। দি দিছে যেনেকে তেনেকে এতিয়া মানে আমাৰ ফালে খহি খহি আহে আৰু বৰষুণ ডাঙৰকে দিলে। মানে সাৱধানে থাকিব লগা হয় দিয়াচোন আৰু। মানে আমাৰ দুটা চাইডে আৰু আমাৰ ঘৰৰ আহ তোমাৰ সৌ চাইদেও মানহে ঘৰে মাতি লৈছে আমাৰ তলত সিহঁতেও দকে খান্দি দিছে সিহতৰ ফালেও মা- টিবোৰ খহি গৈছে, জ ওপৰৰ ফালেও খা মানে আহ তোমাৰ ভালকে মাটিবোৰ দিয়া নাই যেনি তেনি তোমাৰ পেলাই দিছে ফলত চাৰিওফালে বানপানী বানপানী। যেতিয়া হয় আৰু মানে ধৰা যেতিয়া ডাঙৰকে বৰষুণ দিলেতো আমাৰ তলত জানাই আৰু। যিবিলাক আমাৰ চহৰ থাকে তাতে বানপানী হয় ন সেই সেনেকে আমাৰ পাহাৰতো এতিয়া ভূমিস্খলন হয় আৰু ক'বলে গলে। মানে ইচ্ছাই নোযোৱা হৈছে আৰু থাকিবলে মানে বহুত সমস্যা এইবোৰ। আৰু বানপানীৰ সমস্যাটোনো বৰ বেয়া সমস্যা ত বানপানী আহি বোলে ভূমিস্খলনৰ সমস্যাটো।
অ তাকেই তোমাৰ আৰু তোমাৰ পাহাৰীয়া ঠাইত নহ তোমাৰ তাতে বহুত অসুবিধা হৈ চাগে পানীৰ হওক বা তোমাৰ ধৰি লোৱা পানী চানী এলেখোৱাত মানে এ নাচায়টো সেনেকে মানে তুমি সহজতে নোপোৱা পানী চেনী ত ক'ত নো পাবা আৰু। এইবিলাকে আৰু পাইপেৰে ধৰিব লাগে এনেকুৱা সমস্যা বিলাক আহে তোমাৰ। আৰু কি বুলি কয় এই ভূমিস্খলনটো মানে এই ধৰি লোৱা আজি কিছুমান মানে আমাৰ আমি আমি য'ত থাকো আৰু আমি যো যোনখিনি এৰিয়াত থাকো। সেইখিনি এৰিয়া কিন্তু ভাল ইয়াতে কোনো তোমাৰ কোনো ধৰণৰ ভূমিস্খলন বা সেনেকুৱা নহয় আৰু। আমিও বাৰু পাহাৰতে থাকো দেচোন মানে ইমানো ওপৰত নহয় আৰু পাহাৰে ধৰি লোৱা। এপানে অলপ উঠিব লাগে ইমান বেছি উঠিব নালাগে বাৰু আমাৰ। মানে সেইখিনি ঠাইত আমাৰ এইখিনি মানে কি হয় ভূমস্খলনটো নহয় আৰু বানপানীৰ যিটো সমস্যা সেটো নহয় মানে। আমাৰ এনে ৰাস্তা বিলাকেও মানে পকী আৰু ক'বলৈ গলে। মানে ৰাস্তা বিলাকে এ এখিনিত ভাল আৰু সেইখিনি মানে আমি য'ত আছোঁ আৰু সেইখিনিত মানে বেছি আৰু অসুবিধা নহয় আমাৰ থকা মেলাত বা এইবিলাক বানপানী হওক ভূমস্খলন হওক এইবিল ইমান সমস্যাই নাই ইয়াতে। মানে একদম মানে অ মানে কইনো আৰামদায়ক সেইবিলাকৰ সমস্যা নোহোৱাকে সেইবিলাকৰ সমস্যা নোৱাকে আৰামছে চলি যাব পাৰে আমাৰ এইখিনিত আৰু ভাল আমাৰ এইখিনি জেগা বাৰু। আৰু থাকে নহয় কিছুমান জেগাত মানে অলপ অসুবিধা থাকে তো সেইকাৰণে হ'ব পাৰে সকলো জেগাতটো একো নহয় ন। তহে আৰু। বাকী পিছত কেতিয়াবা পইচা চইচা মানে হোৱাৰ পিছত আৰু যেতিয়া চাকৰি তাকৰি বা কিবা কাম চাম কৰিবা আৰু। নিজে কৰিবা বাট তোমাৰ ঘৰত তোমাৰ বৰাত দাদা আছিলে এজন, দাদা সনেকি মিলি তোমালোকে আৰু ক'ৰবাত মাট- টিডোখৰ ল'বা আৰু তলৰ তলৰ চাই দিয়া আৰু য'ত তোমাৰ এইবিলাক সমস্যা নহয় আৰু ত সেনেকে আৰু থাকিবা আৰু কি ক‌ও কি নো আৰু কৰিবা। এইয়ে সেনকে আৰু থাকিবা আৰু।
তোমাৰ ইমান বছৰ তোমাৰ আমাৰ পাহাৰত আম- তোমাৰটো আগত ছিল ত এ তল- মাটি খিনি বেলেগ কিবা কাৰণত আৰু ধৰা আমাৰ পৰিয়াল নহয় আৰু আমাৰ যিটো ধৰা সম্পৰ্কীয় পৰিয়াল সিহঁতৰ কাবাকে ত মানে তেতিয়া কাৰো ইমান টকা সম্প- পত্তি নাছিল ছিল ভাল ত সেইখিনি বিক্ৰী কৰি দিব লগা হ'ল ত তাৰ পিছত আমি পাহাৰত আহিলো। কাৰণ মাটিতো লাগিবই না আমি নিজা ঘৰত থকা মানুহে কবাক ভাড়া ঘৰত থাকিব নোৱাৰে। তাৰ পিছত আহিলো আহাৰ পিছত তোমাৰ এ ইমান তোমাৰ আমাৰ ইয়াতে থকা সময়ত তোমাৰ ক'ব গলে টো দুহেজাৰ চৈধ্যত আহিলেও তোমাৰ বাৰ বছৰ হৈয়ে গৈছে। ত' তেতিয়া, ইমান বছৰে, তোমাৰ মাটি খহা আমি দেখাই নাছিলোঁ। এই, যোৱা দুই- তিনি বছৰ ধৰি। মানে, নতুনত নতুন মানুহবোৰ আহিছে। মাটি কাটিব নাজানে, পাহাৰৰ মাটি কেনেকে কাটিব লাগে। যেনি তেনি মানে পানীবোৰ মানে মাটিবোৰ কাটি দিয়ে। তাৰ ফলত কি হয় তোমাৰ চাৰিওফালে খহনীয়াৰ সৃষ্টি হয়। এতিয়া আমি জানো আমি পাহাৰত থাকি থাকি গম পাইছো ধৰা মাটিবোৰ কেনেকে কাটিব লাগে। বা মাটিবোৰ, ক'ত ক'ত কাটিলে, কেনেকুৱা ধৰণৰ, মাটি খহিব পাৰে। সিহঁতে, না যেনে, সিহঁতে আহি কিনে, তোমাৰ দ কে খান্দি দিব। তেতিয়া, দকে খান্দি দিলে, তোমাৰ যিটো ওপৰৰ মাটি সেই, ওপৰ মাটিখিনিতো, তোমাৰ এনে নাথাকে ন'! সেইখিনি খহিয়ে আহিব। সেইখিনি জানিবই লাগে। এ, পাহাৰৰ মাটি কাটিলে, সদায় পাহাৰৰ মাটিটো কাটিব নালাগে। আমি ধৰা, যিমান বছৰ থাকিলোঁ। আমি পাহাৰৰ মাটি নাকাটোৱে। আমি জানোৱেই কাৰণ, কাটিলে আমাৰ সমস্যা বৃদ্ধি হ'ব। সেইকাৰণে, আমি কাটাই নাই। মানে, আমি কাটিলেও তোমাৰ ধৰা, এডলীয়কে খান্দি থৈ দিওঁ অলপ বা অলপ- চলপ মাটি, কাটি থৈ দিওঁ। যাতে, এ, কেতিয়াবা এনেকুৱা হয় ন'! যে, অলপ- চলপ বৰষুণ দিলে, কেতিয়াবা অলপ-অলপ খহি আহে। ত' সেইখিনি নহওঁক। তাৰকাৰণে, এঢলীয়াকে খান্দি দিয়া হয়। কিন্তু, এই নতুন- নতুন মানুহবোৰে আহি কিনে, কি কৰিছে তোমাৰ ধৰা, খান্দিব। খান্দি কিনে, মাটি পেলাই থৈ দিব, ইফালে- সিফালে। সেই, মাটি পেলাই থোৱা মাটিবোৰতো, খহিয়ে আহিব ন'? আৰু আমাৰ মানে, পাহাৰখনত তোমাৰ শিল নাই। শিল না থাকাৰ কাৰণে মানে, পাহাৰখন ইমান মজবুত নহয়, গোটেই মৰা পাথৰ। ত' মানে, মাটিবোৰ সহজে খহিয়ে আৰু। কম সময়তে খহি, খহিয়ে আহে। ত' সেইটো এটা সমস্যা দিয়াচোন!
অ'! তোমালোকৰ তাতে মানে, পাহাৰখনত মানে, শিল-বালি চাগে, শিল যিটো আৰু তোমাৰ য'ত, ডাঙৰ-ডাঙৰ পা মানে, মৰা পাথৰ নহয় আৰু যিবিলাক আৰু ডাঙৰ- ডাঙৰ শিল থাকে আৰু সেইবিলাক নাই চাগে। সেইকাৰণে, ইমান খহনীয়া হৈ চাগে! বাকী, আমাৰ ইয়াতে অলপ মানে, এই শি শিলৰ দৰে আৰু শিলৰ টাইপ হয়, শিল আৰু বেছিত আছে আৰু সেইখনত। আমাৰ সেইখিনিত চাগে, সেইকাৰণে, এইবিলাক গৰা-খহনীয়া বা ধৰি লোৱা, এইবিলাক আৰু ভূমিস্খলন এইবিলাক কমকে হয়। বাৰু একো নাই দিয়া। এতিয়া, এনেকে কষ্টৰে আৰু চলি আছা যিহেতু! চলি থাক আৰু কেইদিন, কেইবছৰমান আৰু। তাৰ পিছত, যেতিয়া নিজে, কিবা কৰিবা বা নিজে কিবা অ'! মানে, ষ্টাৰ্ট কৰিবা আৰু তেতিয়া আৰু এ, গুচি আহিবা তাৰ পৰা আৰু। কিমাননো আৰু তাতে, পাহাৰত থাকিবা আৰু। তাকে, আমিও ভাবি আছোঁ। আমিও এদিন, পিছলৈ কিবা কৰিব পাৰোঁ আৰু। ত'! কিমান আৰু তোমাৰ, ভাড়া ঘৰত থাকিম আৰু। তাকে ভাবিছোঁ! ৰবা, মাটিটো ক'ৰবাত লৈ কিনে, ভাল ঠাইত আৰু। ইয়াতে, ক'ৰবাত ইয়াতে মানে, এইখিনিত ভাল ঠাইটো, আমাৰ এইখিনি। ত' ইয়াৰে কৰ'বাত, মাটি চাই কিনে কিনি কিনি ল'ব লাগিব ৰবা। কিমাননো আৰু ভাড়া ঘৰত বা তোমাৰ বিলাক মানে, পাহাৰে- চাহাৰে থাকিবা আৰু। মানে, কেতিয়াবা মানে, কি হৈ যায়! ক'ব নোৱাৰি ন'। আজিকালি দেখিছাই তুমি! কিমান ধৰণৰ, তোমাৰ আঁ কি বুলি কয়, এইটো সমস্যা হৈছে তোমাৰ। পাহাৰবিলাক, কেতিয়া খহি আহে, গমেই নাপায় আৰু। ত' সেইবিলাক ধৰণৰ, যেতিয়া সমস্যা আৰু তোমাৰ কি হয়, এতিয়া যে, বৰষুণ দি আছে। তোমাৰ এই বৰষুণ বৰষুণ দিয়াৰ ফলত, কি বুলি হয়, তোমাৰ এ, কেতিয়া মানে তোমাৰ, অ'! গৰা খহনীয়া হৈছে। তুমি ৰাতি শুই থাকিবা? তোমাৰ মা-দেউতাই ৰাতি ভালদৰে শুব নোৱাৰিব ভয় থাকে! আৰু বা তোমালোকেও ৰাতি শুব নোৱাৰিবা, এনেকুৱা ভয় থাকে মানে। এ, কিবা হয়েই নেকি! বেছি বৰষুণ দিলে, বেছি বানপানী হ'লে। ত' সেনেকুৱা ধৰণৰ, যিবিলাক সমস্যা আছে। সেই, সমস্যা সমস্যাবিলাক মানে, বহুতে হ'ব দিয়া। আৰু আমি ভাবোঁ যে, আৰু আমি যিবিলাক আমাৰ, ভূমিস্খলন আছে, ভূমিস্খলনবিলাক মানে অ'! তোমাৰ যিমানে নহওঁক, কিয়! মানে, তোমাৰ, আমি ৰোধ কৰিব নোৱাৰোঁ আৰু। কাৰণ, আমাৰ যিটো কাৰ্যকলাপ, সেই কাৰ্যকলাপ বিলাক যদি, আমি ভালদৰে নাৰাখো সেই কাৰ্যবিলাক, আমি ভাল, ভালদৰে নাৰাখিলে, সদায় তোমাৰ, ভূমিস্খলন হৈয়ে থাকিব দিয়া। ত' তাক আমি প্ৰতিৰোধ কৰিব নোৱাৰো আৰু সেইটোৱেই আৰু ক'বলৈ গ'লে বাকিনো তো